হেল্ল, অ'।
কি কৰি আছা?
অ', এই ভাত বনাই আছিলো মই। কি কৰিছা?
নৰ্মেল নৰ্মেল ধ নৰ্মেল টো আনা
আহ।
নৰ্মাল কে হোৱা নৰ্মাল কে। কি কৰি আছা কি নৰ্মেল? ক কৈছো নৰ্মেল কে।
মই ভাল। আজি বনাই আছিলো শুনাব ন আছিলো সেইকাৰণে বু চে চে আছে
অ 'কি ভালি
নাইে দিব কথা পাতি আছে। হেল্ল' আলু গুটি আলুগুটি আলুগুটি।
আৰু কি বনাইছা?
আহ
আৰু কি বনাইছা?
ডালি।
আৰু
আৰু একো নাই দেতাই মাছ ভাজিবলৈ কৈছিলে তাকে বাচি দিবলৈ কিনিনো গ'ল জানো অহাই নাই। আহি পেলাই বাচি দিলো। মা তাঁতত লাগি আছে ভাইটি পঢ়ি আছে।
বাবা।
বাবা নাজানো কেনিবা গ'ল দোকানলৈ গ'ল নেকি? বতৰ কেনেকুৱা বৰষুণ দিছিলে নেকি?
ৰ'দ দিছে বৰষুণ নাই দিয়া এতিয়া ৰ'দ দিয়া নাই গৰম
অ- অ কি কৰি আছা
অ' এনে আছো।
অ' ৰুমতে আছা নে?
এইফালে গৈছিলো ৰুম আহি পাইছোঁ।
অ দিলো উ দিলো আহ শুনিছো
ফিল্ডত গইছিলো ৰুম আহি পাইচো
অ অ খোৱা বোৱা
মানে
খোৱা বোৱা কিবা কৰিলা নে চাহ তাহ খালা নে
এইফালে গৈছিলো ৰুমাহি পাইছোহি দৌৰিব গৈছিলো ফিল্ডত ৰুমাহী জাজ পাইছোহি
অ অ অ
ত এতি তুমি ভাবিলোৱা মাৰ কি
ফিল্ডত অকলে যোৱা নে লগত আৰু কোনোবা যায়
ধ মানহ
অ অ বাকে কোৱা
কোৱা নহয় টিউবেল
অ অ তিউবেলৰ পানী খোৱা নি
দুখীয়া মানুহ মটৰ লগাব পইচা নাই তি কৰিব পানে খাওঁ
আমি কুঁৱা পানীহে খাওঁ আমি কুঁৱা পানীহে খাওঁ।
আমি দুখীয়া মানুহ কুঁৱা খান্দি পোৱা নাই ক
অ টউবেল বহাবলে পইচা হওক কোৱা খাই মলে পইচা নহয় বা আচৰিত কথা
সেইবাবে
বৰষুণ আহিছে নে বতাহ মাৰিছে আমাৰ ইয়াত ব তাহ বৰষূণ বতৰটো বহুত বেয়া মানে
বাৰিষাতো বেয়া হয় মানে খেতি চেতি কৰে ত বাৰী খাবৰটো
সেইটো হয় ব
ঘৰত খেতি বাতি কৰে নাই
ঘৰত মানে আমাৰ নিজৰ মাটি বাৰী নাই বাৰু খেতি কৰা মাটি হি কৰোঁ আৰু
আচ্ছা
উম তাত মাটি ৰুবৰ মানে হেৰি কঠিয় অলপ পাৰিছিলে তাৰপিছতে সেইখিনি ডাঙৰ হল, পৰহি আকৌ পাৰিছিলে পৰহি ৰাতি আকৌ বহুত দবা খুনাকে বৰষুণ দি দিলে বহুত কঠিয়া নষ্ট হল, সেইখিনি ভাল কঠীয়া আছিলে তিনিভাগ মান আছিলে বেলেগ বেলেগ ধান। তাৰপিছতে সেইয়া বৰষুণ হৈ আৰু গোতেই উতি বাঢ়ি গল। বেয়া লাগিছে ইমান ধুনীয়াকে গজ গজালি আহিছে। যে
নস্ত কি কাৰণে হল?
নষ্ট কি কাৰণে হ'ল মানে বৰষুণ ডাঙকে আহিলে যে উঠি গুচি হ'ল আকৌ।
কঠিয়া কি পাইছিলে নেকি?
পাইছিলেহে ৰাতিপুৱা পাৰিছে, ৰাতিলেলৈ বহুত দবা শুনা বৰষুণ গোটেই বগা আগফালি পানী
ইমান দেৰিকে কঠিয়া পাৰিছা যে?
সেইখিনি পাছতি উঠিয় আকৌ পাছত ৰুবৰ কাৰণে। খেতি মানে আগতীয়াকে যিখিনি ৰোৱে সেই খিনি আগতীয়াকে পাৰিলে।
উম।
পাছতিয়াকে মানে মাথৰ মাজতো আমাৰ অকণমান খেতি কৰো সেই মথাইৰ মাজত মানে অলপমান পিছতাকে ৰুব লগগীয়া হয় যে। সেইকাৰণে। পিছতে
অ' মাথাই মানে কিনো?
মাথাউৰি মানে নদী দুপ নদী দূৰ কাষে যে বান্ধ যে দিয়ে। সেইটোকে ম মথাউৰি বুলি কয়। সেইটো আমাৰ নদীখন মানে বহুত বহল মানে তাতে মানে মাটি ম বাকী অলপ আছে বৰ্তাই ঘৰৰ বহুত দিন বহুত বছৰ হ'ল, মানে, আমাৰে কৈ থাকে ত্ৰিশ বছৰমানান হ'ল তেতিয়া সৰুৰ পৰাই কৰি থাকে সনেকুৱা মাটি খেতি।
মাথাউৰি কি কাৰণে দিয়া মথাউৰি কি কাৰণে দিয়ে?
নদী পানীতো বাহিৰলৈ ওলাই নাহিবৰ কাৰণে মানে আকৌ গাও গাও নষ্ট নকৰিব কাৰণে। একেটা গতিতে, একেটা একেটা গতিতে যাতে গৈ থাকে সেইকাৰণে দিয়ে। অ'।
নদীৰ পানী যেতিয়া মাথা মথাউৰি ভাঙি তেতিয়া কি হয়?
আৰুত কি হয় আকৌ, ঘৰ চ ভাঙে আকৌ আগতে আমাৰ বি বহুত বানপানী হয়
বাৰ মনল
অলপমান দিনৰ আগত এইবোৰ ৰাজস্থানৰ পৰা গোটেই ট্ৰেক্টৰ চেক্টৰ কিবা মানে বহুত ডাঙকে প্ৰজেক্ এটা আহিছিলে মানে অলপমান দিন মানে হ'ল আৰু দহ বছৰ পোন্ধৰ বছৰ মান সেই তেতিয়া দহ পোন্ধৰ বছৰ নাই হোৱা দহ বছৰ বাৰ তেৰ বছৰ মান হ'ল আৰু তেতিয়াৰ পৰা অলপমান পানীটো কমকে থে মানে তেতিয়া বহুত ডাঙৰকে দিলে মাথাউৰিটো নতুবা আগতে প্ৰত্যয়েক বছৰে পানী হয় আমাৰ ইয়াত
সেইযতোই কৈছো, অ বানপানীয়ে বানপানী হলে কি হয় সোধিছো মই
বানপানী হলে কি হয় আকৌ আমাৰ বুগত থাকিবলৈ জেগা নাইকিয়া হয় ৰাস্তাতটো থাকিছো আমি
আৰু কি হয়
আৰু কি হয় খাবলৈ ববলৈ বস্তু পাতি নাইকিয়া হয় গৰু চৰু এৰাল দিবলৈ জেগা নাইকিয়া হয় এবাৰ আমাৰ বায়ে মোক বানপানী হ নে মই সৰু হৈ আছিলো মোনাত ভৰাই নি হেনো আনফালে পেলাই দিছিলে বৰ্তাহটো মানে পেলাও বুলিব লোৱা নাছিলে আৰু মোৰ নত বহাইলৈ মোক লৈ গৈ আছিলে হাতৰ পৰা হৈ সৰি পৰিলো নহয় মই পিছে পানী খাই মেলি মই ধৰিছিলা নমৰিলো
আয়ুষত চাউল আছিলে
আয়ুষত চাহ য আছিলে আৰু এবাৰ আকৌ লগৰ এজনীয়ে গোটা মাৰি দিছিলে
আয়ুখত চাউল আছে।
উম মই দুবাৰ পানীত পৰি পৰি বাচিছো দুবাৰ নহয় তিনিবাৰ। এবাৰ সেই সৰুতে। এবাৰ লগৰ এজনীয়ে অ এবাৰ লগৰ এজনীয়ে আৰু এবাৰ এই আমি ফুৰিব গৈছিলো পুুৰীত সাগৰত গৈছিলোোগে আৰু সেই সেইবাৰ মই সেইদিনাখন দুদিন দু গৈছ সাগৰ লা দিনাখন সেইটো হোৱাৰ পৰা পিছদিনাখন মই নগ'লোোৱে ভয়তে ভৰিণ মাটি বালিহাও মানে যায় সোততে
সাগৰত কি সাঁতুৰিবলৈ গৈছিলা নেকি?
এ তেতিয়া আমি ফাষ্ট ফাষ্ট সাগৰ দেখিছো চবেই তাতে গা ধুৱে যে তছ ৰাতিপুৱা ৰাতিপুৱা তিনিদিন আছিলো পৰি তেতিয়া ৰাতিপা বাৰ চাহতে লৈ আহ মানে আমি ৰোমটো যোনটোত আছিলে তাৰ পৰা একেবাৰে ওচৰতে বংগোপ্ৰহাগৰ তাৰপিছত তাতে ওচৰতে আছিলে নহয় আ বংগোপ্ৰসাগৰ
অ' তাৰপিছত
তাতে ওচৰতে আছিলে নহয়।
অ'।
উম তাতে যা তাৰপিছতে, সেই তিনদিন দিছিলে।
অহ।
তাতে দুদিন গ'লো। সি যা নগ'লো ভয়তে
সেই কাৰণে
ভয়তে নগলো সেইদিনাখন তেনেকুৱা হ'ল আৰু আৰু কি হ'ল তালৈ যোৱাৰ পিছত এইবোৰ পুৰা চুলি কেনেকুৱা কৰিলে নহয়।
যাব লাগিছিলে পিছদিনাও
পিছদিনাখন যোৱা হ'লে চাগে মৰিলোহেঁতেন! সেইদিনাখনে মোক মানে ৱৰ্ণিং দি পঠিয়ালে। নাহিবি বুলি
থাকিবলে মন আছে।
অ' কেলে ন লাগিব আকৌ আৰু যে লোকৰ জেগাত যে গৈ পেলাই মৰিবলৈ মন নাই আৰু নিজৰ জেগাতে যি হৈ হ'ব।
লোকৰ জেগাত মৰিলে কি হ'ব নহয়।
লোক জেগাত মৰিলে মাহঁতেও মুখখন দেখিবলৈ নোপাব।
তাৰ পৰা অনাৰ ব্যৱস্থা আছে নহয়।
ব্যৱস্থা কোনে মোক পইচা খৰচ কৰি আনিব মই কি একেবাৰে অমূল্য সম্পদটো, মোক ইমান দূৰৰ পৰা পইচা খৰচ কৰি ঘৰলে আনিব আৰু সাগৰত পৰি মৰিলে অ' ক'ত মোক বিচাৰি যাব কোনে বিচাৰি যাব? মাছে খাই পেলাব। হয় ন ইমান। ইমান বেয়া, ইমান বেয়া নে মই মাছ।
তেই কৈছো বোলে মাছেও নাখায়, খালে ঘৰিয়াল- চৰিয়াল আছে, ঘৰিয়াল-চৰিয়ালে খাব, মাছে কেনে খাব হ'ব।
অ'।
তটো মানুহে খায় ন'।
তাত এই আমাৰ ইয়াত যে ওলাই যে সৰু, সৰু মিছা মাছ বোৰ
অ'।
একদম ৰঙা, একদম ৰঙা-ৰঙা, এই যে স্পাইৰেল পটেটোত যে দিয়ে, ৰেড কালাৰ যে সেইটো।
নাজানো কলপাততো খাই পোৱা নাই দে হোৱা নাই মই দুখীয়া মানুহ।
এ স্পাইৰেল পটেতো মুঠতে যিটো ৰেড কালাৰ যিটো বস্তু এনেকে লগাই দিয়ে, সেই তেনেকুৱা বস্তুতে জুবিয়াই-জুবিয়াই পুৰা মানে, এনেকে উ ফ্ৰাই কৰি কৰি একদম মাৰিত লগাই লগাই একদম থৈ থৈ দিয়ে, মাছবোৰ দেই যে সেইবোৰক সেইবোৰ দেখিছো মানে যোৱাই সেইনাখনৰ পৰা সে সেইকেইখন দোকানতে একেখিনি মাছেকে ইমান ইমান দিন বিকি নাযায় ন, সদায় একেখিনি মাছেকে ইমান দিন মানে ভাল হৈ থাকেও, তেনেকেই থৈ দিয়ে সেইখিনি মাছেকে মানুহে কিনি কিনি খাই দিয়ে এশ টকা দি দি।
খাব লাগিছিল আকৌ খাব লাগিছিল।
ঘিন লাগে। আৰু তেতিয়া তেতিয়া ইমান পইচাও নিয়া নাই ন ঘৰৰ পৰা তেতিয়া মই মই কি হৈছিলে জানানাই মই তাত গৈ পেলাই পুৰা কান্দিছিলো সদিনাখনখন যিদিখন আমাৰ বাৰ বাৰ বাৰ্থডে আছিলে তেতিয়া। মই সেইদিনাখন কান্দিছো, মোৰ মানে বালে মনত পৰিছে মোৰ বালে মনত পৰিছে। নহয় তাত চবেই চবৰ ফোনৰ পৰা চব ব্স্ত হৈ আছে আৰু মোৰ বালে ফোনটা কব পৰা নাই মনত পৰিছে মই ফোন চোনো মোৰ নাই মানে ইমান দোৰ যে ঘূৰি আহিলো মই স্মৃতি হিচাপে ফটো একোপিও নাই মানে।
অ' নাই দেখি দেখাও নাই ফোটো বাৰু।
ফটো সেইবোৰ লোকৰ মোবাইলত মৰা, মানে, এই মেম এজনি আছিলে আমাৰ ইডুকেশনৰ হয় মেমৰ ফোনত মৰা একপি দুকপি ফটো কিন্তু চবেই মানে যেনেকেি মানুহ পৰা ফোন মিলো যিমান ঠাইত ঘূৰিলো মানে।
ত ফোন এ ফোন এটা লৈ যাব লাগিছিল। ফোন এটা লৈ যাব লাগিছিল আপুনি।
কৰ পৰা কৰ পৰা ফোন নিম তেতিয়া আমাৰ ঘৰত এটা ফোন তাকো কি পট
স্মৃতিটো ধৰি ৰাখিব নোৱাৰিলে নে কি?
নোৱাৰিলো আৰু, পিছত আকৌ কেতিয়াবা যাম আৰু, যদি ভগৱানে কয় পইচা-পাতি যদি হয়।
বাকী, বাক এই মানুহবোৰৰ উৎপাতটো অলপ বাঢ়িছে অলপ নৰ্মালকে থাকিব লাগে।
আহ।
নাই। কথাটো ইয়াৰ, ইয়াৰ মান জনাই থৈছো।
অ'।
কাৰণ চব মানুহে চব সময়ত চব কথা ভাল নাপায় মানে। দে
আহ।
হ'ব দিয়ক এতিয়া। হেল্ল'।
অ' অ', হ'ব।
অ' হ'ব দিয়ক, কাম কৰক।